হেল্ল' অহ কি কৰিছা কি কৰিছা
এনেই বহি আছো কোৱা
অ ভাত পানী খালা নে নাই
খালো খালো তুমি
এই আমাৰ বনাই আছে বনাই হলেই খাম আৰু
অ বনাই আছে নেকি অ
পিছে তুমি কি কৰি আছা এতিয়া
মই এনেই কি কৰিম আৰু এনে মোবাইল চাই আছিলো
উম উম
কোৱা কিবা কাৰণত ফোন কৰিছিলা নেকি নে কিবি
অ এই বিজনেচ এটা কৰিম বুলি ভাবিছিলো পাৰ্টনাৰশ্বিপত কৰিবা নেকি
তিনিশ লৈছিলে
এই ৱেল্ডিঙৰ বিজনেছ এটা কৰো নেকি।
ৱেল্ডিঙৰ পাৰি কৰিব এইটো ৱেল্ডিঙৰ বিজনেছৰ প্ৰতি মোৰ ইমান আইডিয়া নাই বুজিছা।
অ এয়া তোমাৰ কিহৰ বিজনেছ আইডিয়া আছে ক'ব পাৰিবা নেকি।
মানে মোৰ হাৰ্ডৱেৰ ওপৰত আইডিয়া বহু ভালে খিনি আছে কাৰণ মানে আমাৰ। খুৰাহতৰ হাৰ্ডৱেৰ দোকান আছে ন তাতে মানে মই আগতে আছিলো মানে ধৰ তেনেকে মানে মানে কাম কৰা চিষ্টেমত নহয় মানে মানে মই পইচা চইচা লোৱা হেৰিয়ত আছিলো খুৰাটো নাথাকে ন এতিয়া মই থাকো মানে তেনেকে তাৰ ওপৰত নলেজটো আছে আৰু অলপ মানে।
অ হাৰ্ডৱেৰ ওপৰত আছে ন ঠিক আছে হাৰ্ডৱেৰ এ যদি মই যদি খোলো হে এতিয়া ক কথাটো কৈছোঁ এনেই আমাৰ প্ৰফিটটো ভালেমান থাকে জানো
অ হাৰ্ডৱেৰ প্ৰফেট ধুনীয়া থাকে কাৰণ তাত এটা সৰু নট বলটোৰ পৰা ডাঙৰ বস্তুলৈকে বেচা হয় ন তাত প্ৰফিট ভাল থাকে কাৰণ এটা নলবলটো তুমি দুটকাত কিনি তাত বাৰ বিশ টকা ত্ৰিছ টকাত বেচিব পাৰা
সেইটো গম পাইছো বাৰতে কাৰণ ময়ো বস্তু কিনিছো তো হাৰ্ডৱেৰ পৰা
উম
উম তাত পিছে এনেকোৱা মানে কি কি বস্তু ৰাখিব পাৰি
হাৰ্ডৱেৰ নদ বলটো তাৰ টিং ৰদ চিমেণ্ট বালি ইটা তাৰপিছত হোৱাইট চিমেণ্ট তাৰপিছত হেৰি টাইলছো ৰাখিব পাৰা তাৰ পিছত ফেঞ্চিং ৰাখিব পাৰা তাৰ পিছত বেলচাৰ ৰাখিব পাৰা তাৰপিছত ঘৰ বনোৱা সঁজুলি ৰাখিব পাৰা ড্ৰিল মেচিন ৰাখিব পাৰা
উম মানে এতিয়া মানে ঘৰত মানে যি লাগতিয়াল ব স্তু আৰু মানে যোনবিলাক ইলেক্ট্ৰিকেলৰ লাইনত বস্তু এইবিলাক চব ৰাখিব পাৰি ন হয় নে নহয় কোৱা।
অহ পাৰা পাৰা
উ এতিয়া তুমি কবা এনেকোৱা হলচেল চিনাকি আছে নেকি পাৰা মানে এইবিলাক বস্তু মই ক্ৰয় কৰিব পাৰোঁ
অ আছে আছে হলছেল চিনাকিও আছে মোৰ তেওঁৰ নাম্বাৰো আছে মানে
উম উম
বস্তুবিলাক মানে তেওঁ অলপ কমতে মানে হ'লচেলৰ ভিতৰত তেওঁ মানে বহুত কমত দিয়ে মানে
উম গম পাইছো বাৰতে ঘতে হাৰ্ডৱেৰ দোকানখনটো খোলা হব এতিয়া মানে ইমান আইডিয়া নাইতো তুমিও মোক আহিলে ক'বা কিন্তু এনে পিছে বেলেগ কিবা কিবি দোকান খুলিব পাৰি নেকি তেনেকুৱা?
হাৰ্ডৱেৰটো কৰাৰ বাহিৰা তুমি। এতিয়া লাভ এ এতিয়া লাভ কিহত আছে জানা। হাৰ্ডৱেৰ দোকানৰ বাহিৰে মেডিচিনত বহুত লাভ আছে। আৰু তোমাৰ ঔষধৰ দোকানত বহুত লাভ আছে আৰু কম্পিউটাৰ যে জেৰক্স চেৰক্সৰ দোকানত সেইবিলাকতো বহুত লাভ আছে। উম। ঔষধৰ দোকানত কি হয় জানা? ঔষধৰ দোকানত তোমাৰ হলচেল ৰেটত কিনা হয় এটা টেবলেট দাম পঞ্চাশ পইচা এটকা। খুব বেছি দুটকা এয়া টেবলেটেই দছ টকা পোন্ধৰ টকাৰ বেছি এটাত এটা এফোনা হা শুনিছানে? এটা টেবলেট তুমি যদি দুটকা কে কিনি পোন্ধৰ টকাত বেচা কেই টকা লাভ হ'ব তেৰ টকা লাভ হ'ল এটা টেবলেট তেৰ টকা লাভ কেতিয়াবা টেপলেটৰ গু- টেবলেটত গোটেই ফাইলটো কিমান টকা লাভ ভাবা।
সেইটো গম পাইছো। এনেকে মানে মই কিয় এইটো মানে ইমান গুৰুত্ব দিয়া নাছিলো জানা। মানে ঔষধৰ দোকান এখন যদি খুলিব যোৱা তুমি এতিয়া দিনত তোমাক এতিয়া মানে চৰকাৰৰ পৰা এখন লাইচেঞ্চ দিয়ে বা পাৰ্মিট এখন
অ' সেইখনতো লাইচেঞ্চ লাগিব সেইখন লাইচে- চেঞ্চ লাগিব সেইখন লাইচেঞ্চ তুমি ল'ব পাৰা। ভাড়াত লব পাৰা।
মানে মই কি কৈছো ভাবিছো শুনা, মই যেতিয়া এতিয়া দোকান এখন খোলো। তেতিয়া হ'লে এতিয়া ভাড়া যেতি লওঁ একো লাভ নহ'ব মোৰ।
লাভ ধুধৰ ধৰ অলপ কম লাভ হ'ব।
সেইটোৱে সেইটোৱে কৈছোঁ। এতিয়া যদি মই নিজে এখন যদি লাইচেঞ্চ উলিয়াব পাওঁ। এবাৰতে যদি পইচা খৰচ কৰি
অ' পইচা খৰচ কৰি লাইচেঞ্চখন উলিয়াব নোৱাৰিবা বুজিছা। লাইচেঞ্চখন তুমি লাইচেঞ্চ উলিয়াব কাৰণে তুমি বি- ফাম পঢ়িব লাগিব। বিফাৰ্ম পঢ়াৰ পিছত।
মানে এইটো এইটোৰ ওপৰত অলপ শিক্ষা ল'ব লাগিব। তেতিয়াহে পাৰিম ন।
উম এনে নোৱাৰিবা। বিফাৰ্ম পঢ়িব লাগিব। তুমি চাৰি বছৰ চাৰি বছৰ পঢ়াৰ পিছত ডিগ্ৰী নিচিনাই। কিন্তু ফাৰ্মাচি বছৰ পঢ়া পিছত তোমাৰ লাইচে- চেঞ্চ খন‌ দিব। লাইচেঞ্চ পিছত তুমি সেই লাইচেঞ্চখন দি ফাৰ্মাচী খুলিব পাৰা নিজৰ তুমি বেলেগক ভাড়া দি পেলাই তুমি এ ফাৰ্মাচিত ভাড়া দি থব পাৰা। মানে চলাবৰ কাৰণে বেলেগক লাইচেঞ্চখন।
মানে গম পাইছো। এতিয়া শুনা এতিয়া যদি মই চাৰি বছৰ পঢ়িব যাওঁ মোৰতো এতিয়া মানে হেভি নহ'ব। ইমান বয়সত যদি চাৰি বছৰ আকৌ পঢ়িব যাওঁ কি হ'বৰ।
সেইটোতো হয় বাৰতে
তা সেইকাৰণে তুমি যোনটো প্ৰথমে যেতিয়া মোৰ বুদ্ধিটো দিছিলা ভাড়াত লোৱা কথাটো সেইটো ভাড়াতেই লৈ লওঁ নেকি। তেতিয়া বেছি ভাল হ'ব।
অ' ল'ব পাৰো মোৰ চিনাক- ঠি বা জনী আছে মানে সে বা জনীৰ মাজত লাইচেঞ্চখন পাইছে বা এজনীয়ে মই ক'লে ভাড়া দিব বাৰতে।
মানে ভাড় দিব মানে কি আও মানে দোকানখন তেওঁৰ নামত আছে বুলি দেখাব লাগিব। খালি সেইটোৱে নহয় জানো।
আহ সেইটো অহ।
তেতিয়াহে মানে আমি তাত কৰ্মচাৰী হিচাপে থাকিব লাগিব আৰু মালিক হৈও।
অ' সেইটোৱে।
মানে চাৰি বছৰ খৰচ কৰাতকৈ এইটো কৰাই বেছি ভাল আছে যেন মোৰ তেনেকুৱা লাগিছে।
অ' চাৰি বছৰ খৰচ কৰাতকৈ চাৰি বছৰ তাত এটা ছেমিষ্টাৰক ষাঠি হাজাৰ টকাকৈ দিব লগা হয়।
উম। তাত, তাতকৈ তোমাৰ বাকী যদি আমাৰ ইয়াত কামত ৰাখি দছ বিছ যা কি বিছ তিছ হাজাৰ কৈ দৰমহা দ দে
অ তেতিয়া বেছি লাভ হ'ব।
কাৰণ দোকানখনো চলি থাকিব, এইফালে মই পইচাও পাই থাকিম
উম সেইটোতো হয় বাৰু দে। তাকে বায়ে বায়ে নকৰিবও পাৰে কিন্তু বায়ে লাইচেঞ্চখন দিব ভাড়াত। কিন্তু বায়ে তাৰমানে ক্লিনিকত নকৰিবও পাৰে, সেইটো কথা মই চিয়ৰ ক'ব নোৱাৰো তোমাক।
মানে তুমি কাইলৈ কথাটো পাতি মোক জনাবাচোন ৰাতিলৈকে।
অঁ জনাম দিয়া জনাম দিয়া, মই কথাটো পাতি তোমাক জনাম।
কি কৈছিলে আৰু এখন?
কম্পিউটাৰ দোকান।
অঁ এতিয়া চাওক কম্পিউটাৰ দোকানখনো খুলিব পাৰি কাৰণ এতিয়া মোৰ তাত কম্পিউটাৰ চাৰটফিকেট আছে বাৰুতে।
উম কম্পিউটাৰ দোকানত লাভ বহুত আছে জানা, মানে আজি কালি অনলাইন কিবা এটা এপ্লাই কৰিব কাৰণেও তুমি যদি এপ্লাই কৰা কিবা, কিবা চাকৰি সেয়াতে এটা এপ্লাই তে তিনিশ- চাৰিশ টকা পাব পাৰি জনা নে নাই?
সেইটো কথা গম পাইছো কিন্তু এতিয়া কম্পিউটাৰ দোকান এখন খুলিব হলে এতিয়া তোমাক চোৱা কম্পিউটাৰ লাগিব, এটা কিনিলেতো নহ'ব কাৰণ মই অকলেতো মানে দোকানখনতো চমভালিব নোৱাৰিব পাৰো কাৰণ এতিয়া এটা কম্পিউটাৰটো কিনিলে আমাৰ ইমান হেৰি নহব সেইকাৰণে তিনটা কম্পিউটাৰ লাগিব, তিনটা বা দুটাতো কম্পিউটাৰ লাগিবই।
উম সেইটোতো হয়।
লগতে জেৰক্স মেচিনটাও লাগিব। জেৰক্স মেচিন এটাও লাগিব জেৰক্স মেচিন আৰু প্ৰিন্টাৰ -চিন্টাৰ বিলাকো লাগিব নহয়।
উম।
আহ তোমাৰ চাউণ্ডটো অহা নাই?
এতিয়া আহিছে এতিয়া আহিছে।
অ কোৱা এতিয়া?
অ সেইটোৱে তুমি জেৰক্স মেচিনত আকৌ এ জেৰক্সতো লাভ আছে, এটা জেৰক্স তুমি পাঁচ টকা দছ টকা বুজিছা?
অ জেৰক্সৰ দাম ইমান নলয় আজিকালি বুজিছা, জেৰক্সৰ দাম খুব বেছি তিন টকা যদি প্ৰিন্টত কৰা তেতিয়াহে দামটো বেছি হ'ব তেতিয়া পাঁচ
জেৰক্সৰ দাম জেৰক্সৰ দাম জেগা চা ন
সেইটোও গম পাই চুৱেটাৰ জ চোৱা? আমি যদি কোনোবা জেগা এটাত দুটকাকৈ লৈ আছে, তাত যদি আমি গৈ পেলাই যদি পাঁচ টকা কৰি দিম আমাৰ দোকানৰ মানুহ আহিব নেকি?
এৰিবৰে নাহে দেই।
উম সেইটোয়ে আমি এতিয়া, নতুনকৈ খুলিমতো আমি মানে এতিয়া পইচা গম পিছত লৈ ল'ব নোৱাৰিবা, নিজৰ লাভ চাব নোৱাৰিবা, এতিয়া আমি কাষ্টমাৰ মানে নিজক লৈ আকৰ্ষণ কৰাব লাগিব বেছি।
অ সেইটোতো হয় বাৰুতে, সেইটো তুমি ঠিকেই কৈছা সঠিক কৈছা। উম। তাকে তুমি কোন কোনটো খুলিলে ভাল হ'ব বুলি ভাবিছা?
মানে এতিয়া মই দুইটাতে মানে প্ৰফিট দেখি আছোঁ কিন্তু আমি মই যোনখন ঔষধৰ মানে হেৰি দোকানখন সেইখন খুলিলে বেছি লাভ হ'ব যেন লাগি আছে মোক।
অ সেইখন খুলিলো এনেওতো লাভ বেছি আছে বাৰতে।
উম কাৰণ চোৱা এতিয়া কম্পিউটাৰটো দোকানত কম্পিউটাৰ দোকানখন যদি এতিয়া খুলিব যাওঁ কম্পিউটাৰ কেইটা কিন্তু বহুত পইচা গুচি যাব।
উম সেইটোতো হয়।
আৰু এতিয়া কম চে কমতটো চাৰি পাঁচ বছৰ মান লাগিব দোকানখন ভালকৈ চলিবলৈ আকৌ গোটেই পইচাটো মোৰ আকৌ হেৰি হ'ব। যোনটো মই হেৰি মূলধন লগাম সেইটো মোৰ আকৌ নিজৰ তাত আহিব কমচেকম চাৰি পাঁচ বছৰটো লাগিবই।
লাগিব লাগিব।
ফৰ্মাচি এখন খোলোঁ তেতিয়াহ'লে মোৰতো ইমান দিন নালাগে।
নালাগে নালাগে ফাৰ্মাচীত কিন্তু আৰু এটা কথা তুমি কিন্তু ফাৰ্মাচীখনত যদি। ভাল ডক্তৰ এটা ৰাখা ন তেতিয়া তোমাৰ ফাৰ্মাচীখনৰ বহুত মানুহ হ'ব। যদি এজন ভাল ডক্তৰ মানে নাম থকা ডক্তৰ এজন এখন মানুহ যদি তাত দেখাব আহে। তেতিয়া ফাৰ্মাচীখন লৈ তোমাৰ বহুত মানুহ আহিব বুইছা।
অ সেইটোও হয় বাৰু তে কাৰণ এখন তেনেকুৱা যদি ৰাতি ৰাতি ডক্তৰটো আহিবই তেনেকে। হেৰি কৰিলে।
অ।
এতিয়া যদি কোনোবা বেমাই এতিয়া বেমাই এজন ছালেই ডক্তৰে পাচ ফতকৈ বেলেগ ক্লিকত।
উম।
হয়্ সেইটোৱে যদি এনেকে যদি পইচা যদি হেৰি কৰিব যা তেতিাহয়ালেও প্ৰফিট আছে বাৰু ৰাখিবলৈ।
সেইটোতো প্ৰফিট আছে।
কিন্তু যদি এজন নাম থকা ডক্তৰ ৰাখা তেতিয়াাহ'লে অলপ চেলেৰিটো বেছি দিব লাগিব কাৰণ বেলেগেও তেওঁক মাতিব। ভাল যদি তেওঁক যদি ভাল য অফাৰ এটা দিয়ে বেলেগে।
অ সেইটোটো টাইপ মানে
দি তুমিয়ে ছোৱা তুমি যদি
সেইটো আমি কি চিষ্টেমত কৰিম জানা কি চিষ্টেম কৰিম জান ডক্তৰ চেলাৰি টো। আমি ডক্তৰ চোৱা বিছ। পাৰ পাৰ্চন চাৰিশ টকাকৈ ল'ম পাৰ মানে এজন মানুহ চাৰিশ টকা। তেতিয়া ধৰ ডক্তৰ তাত ই চাৰিশ টকাকৈ এজনৰ হলে আমি ফি তাৰ পৰাই ডক্তৰৰ দৰমহাটো। আমাৰ লগ কিবা এটা লাভ থৈ তেনেকে ডক্তৰৰ দৰমহাতো আমি দিব পাৰিম এজনৰ পৰা যদি চাৰিশ টকা লও।
উম সেইটো হয় বাৰু দে কথাটো গম পাইছো।
আৰু ডক্তৰে দিয়া ঔষধ বিলাক আমাৰ দোকানতে ৰাখিলে ধৰ ডক্তৰে সেয়া সৰু মানুহ মানুহকেজনীয়ে মানুহজনীয়ে চোৱাই পেলাই আমাৰ পৰাই নিব‌
অ সেইটোৱ উম।
হ
এই তেনেকে খুলিলে বেছি ল'ব ন আমাৰ
অ সেইটোৱে তেনেকে খুলিলে লাভ হ'ব্।
অ এতিয়া ডক্তৰজনৰ মানে আমি এতিয়া সুধিব লাগিব ভাল ডক্তৰজনৰ নামটো। তোৰ এজনৰ জানো এল এছ বুলি
অ
তেনে তাত কিমান মান এতিয়া তেওঁ এখন সেই আছিলে ক্লিন ক্লিনিকক কৰি আছে বৰ্তমান।
হয়।
ল হেল্ল' আপ তোমাৰ চাউণ্ডটো অহা নাই।
অ শুনিছা শুনিছো।
তেওঁ এতিয়া যে। অ এতিয়া যোনখন ক্লিনিকত কৰি আছে তেওঁ এতিয়া চেলেৰীটো সুধি পেলাই আমাৰ ভাল অফাৰ এটা দিব লাগিব নে কি কোৱা।
অ সেইটো এতিয়া তেওঁ আমালৈ আহিব এনেই ন আহাহিব নহ আমালৈ।
উম।
তেওঁ যদি সেইখন জেগাৰ পৰা ভাল দমহা দিওঁ আমাৰ ইয়াত যদি বেছিকৈ দিওঁ তেতিয়াতো আমাৰ তাতে আহিব ন।
উম বেছি ইমানো বেছি দিব নোৱাৰো কাৰণ তাত চাগৈ তেওঁ বেছিয়ে দি আছে চাগৰি য'ত মানে- তাত কৰি আছে তো তাত। কিমান বেছি আৰু কিমান দহ প হাজাৰ মান বেছি যদি দিওঁ সুধিব লাগিব তেতিয়া মানে অলপ মিলাব লাগিব আৰু কিমান বেছি হলে আহিব আমাৰ তোৰ
অ সেইটো দিবই লাগিব ন
উম কেতিয়া আমাৰলৈ আহিব
সেইটো সেইটোয়ে আৰু চলাব জানিব লাগিব মেইন। উ তাৰ মানে টাইম টাইম টো সময়তটো চলাই মতে ঠিকমতে চলাব পাৰিল তেতিয়াই ভালকৈ চলিব বুজিছা আৰু আৰু ঔষধ চব ৰাখে ৰাখিব লাগিব মাথা বিষৰ পৰা আদি লৈ ভৰি বিষলৈ ডিঙি বিষলৈৈ চব বস্তুয়ে ৰাখিব তেতিয়াহে আমাৰ। তাৰমানে মানুহে কিবা এটা বিচাৰিলে কতকৈ বাব তেতিয়া মানুহজন নামা তাদা যদি প্ৰথমবাৰে আহি পেল আমাৰ তাত যদি একো এটা বস্তু নাপায় তেতিয়াছেকে তেনেকে নাহিব নাহ